কি খবৰ?
খবৰ বঢ়িয়া। তোমাৰ কোৱা?
এ মোৰো ঠিক ঠাকে আছিল ৰবা। এ জাষ্ট অলপমান আগতে ঘৰত আহিলো আৰু।
কি কোৱা কত গৈছিলা ইমান ৰাতি?
ৰাতি মানে একচুৱেলি মই তোমাৰ গ'লো
সাতটা মানতে গ'লো নেকি। সাতটা নহয় বেটাৰ লগৰ এটা আছিলে আমি মানে একেলগে কাম কৰিছিলো। অ', সি তাৰ এক্সচুৱেলী সি সিও মানে আমাৰ আমাৰ তাৰ পৰা ৰিজাইন দিলে ৰিজাইন দি কিনে সি বেলেগ জাগাত কাম কৰি জব আছিল সি তাৰ আজি অফ আছিল আৰু, এতিয়া সি ক'লে আৰু কি আজি লগ কৰ বোলে বহু দিন লগ চগ কৰা নাই সেনেকে কলে আৰু।
অঁ অঁহ।
চ' মই এই মই সেইকাৰণে ছয়টা বজাত যোৱা কথা আছিলে অকমান দেৰি হল চাৰে ছয়টা সাতটা মানত গলো আৰু ওলাই। তাতে লাম্বো লগ কৰিলো লগ পাই কিনে কথা চথা পাতিলো তাৰপিছত অকমান আগত যে আৰু এটা লগৰ লগ পালো তাৰ লগতে কথা চথা পাতিলো, পাতি কেনে একবাৰে আমাৰ শিল্পগ্ৰাম যে আছে শিল্পগ্ৰামৰ বেকচাইডে তেনে অকমান এই তোমাৰ অকমান আগত যে এইখন এই নতুনকে বনাইছে ঔ
কি বনাইছে?
আৰে শিল্পগ্রামটো পাৰ হৈ যে অকমান যে যাব লাগে অ। এ নতুন ৰাস্তাটো যে আছিল যে
এইটো তোমাৰ ফাৰ্ম গেটৰ ৰাস্তাটো?
অ', কি নাম সেইটো কি বনাইছিল বা নাম?
এইটো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ।
অ' পেক্ষাগৃহ অঁ আচ্ছা অ জ্যোতি বিষ্ণু অ' এই সেইখিনিতে অকমান টাইম থাকিলো। থাকি কেনে আৰু আহিলো আহিলে মানে ঘৰৰ পৰা ফোন কৰিল। মানে মই বাই বাইক লৈ গৈছিলো মানে স্কুটিনৰ মানে কিবা প্ৰব্লেম ষ্টাৰ্ট কৰিব পৰা নাই দেউতাই আৰু।
স্কুতিখন কি ষ্টাৰ্ট হোৱা
মানে ষ্টাৰ্ট কৰিব পৰা নাই। আৰু মানে সেই কৰাই কৰাই কৰাই মানে তোমাৰ নাজানো কিয় বা মানে মই আহিলো আৰু মাতৰ কাৰণ এতিয়া ইমাৰজেঞ্চি মই যাব লাগে আৰু সেইকাৰনে মই আহিব লগা হ'ল আৰু নহলে আৰু অকমান দেৰি নাই নাই ই টুৱেন্টি নলওঁ মোৰ তো ই টুৱেন্টি মানে হেৰি কৰে আৰু চাপৰ্ট কৰে মোৰ গাড়ীখন কিনিছিলোঁ ন। আৰে স্তিকাৰত লিখাই আছিল ই টুৱেন্টি বুলি আৰু হা মই দুহেজাৰ তেই তেইছৰ তেইছৰ লোৱা গাডীখন ন' তেইছৰ আগত লোৱা নহয় তো মোৰ গাড়ীখন। তেইশৰ জুলাই মানত লোৱা আৰু মই আৰু। তাকে আহিলো গাড়ীখন আহি কেনে ষ্টাৰ্ট মানে দিব পানে একদম বেতাৰী ডাউন কৰা দিলে আৰু দেউতাই। তাৰপিছত অকমান মানে স্পীডত চলাই চলাই চাও একবাৰ ষ্টাৰ্ট হ'ল, ষ্টাৰ্ট হৈ কিনে দেউতাক আৰু গড়ীখন দি দিলো তেওঁ আৰু দেউতা লোৱাৰ লগে লগে মানে গাড়ী খন কি বন্ধ হৈ গ'ল আৰু তোমাৰ। তাৰ পিছত মই আৰু গাড়ীখন এনেকে ঢেকাই ঢেকাই চলাই আছো, চলাই আছো, চলাই আছো নচলে-নচলে-নচলে অকমান ৰেষ্ট দি কেনে ঘৰত আহিলো ঘৰত আহ কিনে অকমান ৰেষ্ট লৈলো। তাৰপিছত আৰু এবাৰ যাওঁ নেকি, মুনুক কি কৰিলো মুনুক কলো এ মুনু মই চেল মাৰো চেল্টো তাইক মাৰ দিলো মই কি মাৰিলো আৰু এ তি হৈ গ'ল গড়ীখন মানে, ষ্টাৰ্ট হোৱা লগে লগে এটা ৰাউন এটা ৰাউন মাৰি আহিলো আৰু।
অ কি
মাৰি আহি কেনে, অ মানে বেটাৰী ডাউন কৰা দিছিলো দেউতা। মানে একচেলি এ মোৰ স্কুটীখন কি হৈছে জানা, এ ষ্টাৰ্ট বন হৈ থাকে মাজে মাজে মানে কিবা এটা বস্তু এটা লুজ হৈ আছে আৰু হা। এইটো টাইক কৰিব লাগে, গোটেই গোটেই দিক্কি খুলবা লাগিব খুলি কেনে তাতে টাইত কৰিব লাগে আৰু এ মানে আলচিয়া কাৰণে মই যোৱাই নাই ৰ'বা এইটো ঠিক কৰিব যাব লাগিব ৰ'বা।
সেইটোৱে এ'মোৰেও তোমাৰ স্কুটিৰ কিবা কিবি বেয়া আছে, তোমাৰ যিটো স্কটিৰ স্পড মিটাৰটো তাৰে কেবুলডাল বেয়া হৈছে মানে স্পীড মিটাৰ শ্ব' নকৰে। এ মই ঠিকে কৰিব যোৱা নাই, এলাহ লাগে
অ এ এতিয়াতো মানে মই যোৱাই নাই ৰ'বা। খৰচা বেছি নহয় চল্লিশ-পঞ্চাশ টকা এটা লয়। তাকে ভাবিছো এ মানে ষ্টাৰ্ট নকৰাতে নকৰাতে বেয়া হৈ যাব। এইকাৰণে মই ভাবিছো গাড়ীখনৰ মানে চাৰভিছিং দিম বুলি ভাবছো ৰ' মই মোটা-মুটি ছয়মাহ মানৰ পৰা চাৰভিচিং দিয়া নাই।
অ চাৰভিছিং দিবা উম
এ চাৰ্ভিচিং মানে কেতিয়া দিলো তোমাৰ মাৰ্চ ন' মাৰ্চ, ফেব্ৰুৱাৰী, জানুৱাৰী, ডিচেম্বৰ এই মই ডিচেম্বৰ মানত না ফেব্ৰুৱাৰী মানত, জানুৱাৰী মানত দিছিলো চাগে, নাই নাই ডিচেম্বৰ মানতো দিছিলো চাগে। আ এ তিত এইটো বছৰ মই দিয়া নাই। এইটোৱেটো দিব লাগিব ৰবা। লাষ্ট তোমাৰ মুবিলো কৰিলো বেলেগত চেঞ্জ কৰিলো। এই তোমালোকৰ জয়ানগৰ যে এখন আছে যে কে-ভিৰ ওচৰত যে তোমাৰ সেই দোকান এখন আছে যে
আহ গম পাইছো, গম পাইছো। এইখনত তোমাৰ বাইক, গাড়ী গোটেই কৰে।
গা বাইক আৰু স্কুটি কৰে গাড়ীতো দেখা নাই বাৰু, অ তাতে তাতে মানে মোৰ টায়াৰ এটা চেঞ্জ কৰিলো, টায়াৰ চেঞ্জ কৰিলো তাইৰ মোৰ পৰা খৈয়ে গৈছিল আৰু মানে হা মানে অ গ্ৰীপটো অকমান নহয় গৈছিল, মানে একচেলি মোৰ কি গাঁৱ য মানে গাঁৱত যাব লাগে আৰু হা মানে স্কুটি লৈ মানে গাঁওত গলোঁ। সেই মানে গ্ৰীপ কম আছিল ন সেইকাৰনে ভয় লাগে ন টায়াৰ-চায়াৰ ৰাস্তাত কিবা হৈ গ'লে ফাটি গ'লে। ৰিস্ক থাকে তাকো মোৰ এই কোকৰাজাৰ হয়, দু-দুশ চল্লিশ কিলোমিটাৰ মান হয় হা সেই যে সেই কেনে আৰু মই তৰতাৰি চেঞ্জ কৰি লৈছিলো কি একচুৱেলি আৰু মোটামুতি চল চলা হয়। ছয় হ মানে হাজাৰ মান চলিলা হয় কোনে টাৰটোত মোৰ তোমাৰ টায়াৰৰ দাম তিনি তিনিটা আছিল এটা আছিল তোমাৰ চাৰে তেৰশ চাৰে, চৈধ্যশ আৰু এটা চাৰে পোন্ধৰশ, মই চাৰে চৈধ্যশটো লগাইছোঁ।
আচ্ছা ভাল নেকি?
উম ভাল এইটো কোম্পানীটো বা কি আছিল আ এম আৰ এফটো আছিল নেকি এইটো?
অ' এম আৰ এফ।
এম আৰ এফৰে আছিল। অ' চিয়েটো তোমাৰ অ' চাৰে বাৰশ পৰছিল অ'চ চাৰে তেৰশটোত ত মই লৈছিলোঁ।
আচ্ছা আচ্ছা, এনে কেনেকে গ'ম পোৱা যায় মানে টায়াৰটো যে বদলাব লাগা হৈছে?
টায়াৰটো একচেলি মানে মোৰ গাড়ীখন তোমাৰ আ গাড়ীখন মানে মোৰ তোমাৰ কি বুলি কয়? আ পঁচিশ পন পঁচিশ বিছ হাজাৰ কিলোমিটাৰমান চলিল মোটামুটি। মই চেঞ্জে কৰা নাই আৰু টায়াৰৰ মানে অ এই গ্ৰীপটো নহয় যায় যে গ্ৰীপ
অ' গ্ৰীপ।
অ' গ্ৰীপটো তোমাৰ নোহোৱা হৈ গৈছে একদম। আ আৰু মানে ইমান লাম্বা এটা জাৰ্ণি মাৰিম আপ ডাউন কৰিম, মোটামুটি পাঁচ শ কিলোমিটাৰ আৰু মানুহতো কয় আছিল আৰু পা পাঁচশৰ পৰা সাতশ কিলোমিটাৰ এককিলো মিটাৰমান চলাবা মানে দিছিল আৰু মোক এই মানে এইখিনি দিয়ে আৰু। তে এই ৰাস্তাত যদি নংচ চব চলাই থাকিম আৰু ইমান লাম্বা জাৰ্ণী মাৰিম হঠাতে টায়াৰ - চায়াৰ ফাটি কৰি প্ৰব্লেম হৈ যাব ন', এইকাৰণে এ পাঁচশ কিলোমিটাৰ কাৰণে সেইকাৰণে মই ছেঞ্জে কৰি ল'লো আৰু সেইটো কাৰণে।
অ' এনে মানে গ্ৰীপটো চাই থাকিলে হ'ল আৰু গ'ম পোৱা যায় চেঞ্জ কৰিব লগা হৈছে বুলি?
অ' বিশ হাজাৰ কিলোমিটাৰ মান চলোৱা আৰু হ তেতিয়ালে গ্ৰীপটো তোমাৰ নাইকিয়া হয়েই। অ' তাৰপিছত চেঞ্জ কৰি ল'ব আৰু মই মই প্ৰথমতে কৈছিল তিনি হাজাৰ কিলোমিটাৰত চেঞ্জ কৰিব পাৰিছিল আৰু মানে মই যেতিয়া এ এ চাৰ্ভিচিঙত যাওঁ ন' তাতে সুধো ন' টায়াৰটো কিমান মানে চেঞ্জ কৰিম? কৈছে কি চলোৱাৰ ওপৰত ডিপেন কৰে পঁচি চিটো হিচাপত মানে চেঞ্জ কৰবা কৈছিল আৰু।
অ', অ', অ', তুমি ইমান চলাই দিলা?
এ বিশ চলা চলোৱা গ'লে তিন বছৰত বিশ হাজাৰ আৰু।
কি কোৱা?
গাড়ীও তি, তিন বছৰো হ'ল ন'?
অ', অ'।
টাইমো হ'ল ন গাড়ীখন। তোমাৰ মই এ কলেজৰ ডিগ্ৰীৰ মানে ছেকেণ্ড চেমত কিনিছিলোঁ। ছেকে ছেকেণ্ড চেমৰ পৰা এতিয়ালৈ ধৰা আৰু আমাৰ তিনি বছৰ হ'ল ন'?
আচ্ছা আচ্ছা আচ্ছা। উম। এ মোৰোতো তোমাল তোমাক তোমাৰ পিছতে পাইছিলোঁ নেকি ময়ো দুহেজাৰ তেইশতে পাইছিলোঁ তোমাৰ ময়ো।
অ' তুমি আগে পালা নেকি?
নাই নাই তুমি আগে লৈছিলা, তুমি ফাৰ্ষ্ট চেমৰ ৰিজাল্ট দিয়াৰ পিছত লৈছিলা।
উম, অ' মই ফাষ্ট চেমৰ ৰিজাল্ট দিয়া মানে মই ছেকেণ্ড চেনত ল'লো নেকি? আ নাই মই ফাষ্ট চেমত মই জুলাইত লৈছিলো মানে ছেকেণ্ড চেম পোৱা নাই, ফাষ্ট ছেকেণ্ড আমাৰ ফ ফাষ্ট চেম খতম হৈছে বুজি পাইছা?
অ', অ'। সেইটোয়ে মই চাগে তেইশৰ, তেইশৰ আগষ্টমানত পালো নেকি।
আচ্ছা আচ্ছা মই জুলাইত লৈছিলোঁ তেইশত।
অ, ' মই সিমান মানতে পাইছোঁ ৰ'বা।
উম, এ মাইলেজ চাইলেজ কেনে পাই আছে এতিয়া গাড়ীখন ঠিক ঠাকে আছে নে?
গাড়ীখন মানে মোৰলৈ মোৰতো ইমান চলা নাই তোমাৰ দৰে। মোৰ ৰানিং নাই ন বেছি। মোৰ তোমাৰ কিমান জল্দি তিন বছৰত মাত্ৰ ছয় হাজাৰ সাতশ।
ছয় হাজাৰ সাতশ, কি কোৱা ৰে ইমান কম?
সেইটয়ে, মই তোমাৰ কলেজত নিয়া নাছিলো ন, অকল মোৰ এ গাঁৱত ফুৰিব গ'লে ফুৰিব নিওঁ আৰু যি মাহ যায় সেয়ে।
অ'।
তুমি এতিয়া কোকৰাঝাৰ আপ ডাউন দিছা না সেইকাৰণে বহুত হৈ গৈছে তোমাৰ।
কোকৰাঝাৰ আমাৰ বেছি দিয়াই নাই ৰবা, কোকৰাঝাৰতো মই হাইৱে দি নিলে আৰু বহুত হৈ যায়। এতা ক'ব গ'লে মোৰ মোৰো কমেই হৈছে মানে মানে মোৰো কমেই ক'ব গ'লে, কিছুমানৰ আছে লগৰ কেইটা বাইক আহ, তাহাতৰতো বহুত বেছি কাৰবাৰ চল্লিছ হাজাৰ গৈছে তিন বছৰত।
এ কিছুমানে তোমাৰ বহুতলৈকে চলাইতো ষাঠি সত্তৰ হাজাৰলৈকে চলাই দিয়ে।
উম, উম, মই তিন বছৰ বিজ কমেই ক'ব গ'লে হা এক বছৰ কাৰণে মানুহ দছ ধৰে। তিন বছৰ ত্ৰিশ হাজাৰ হ'বাই লাগে একচোৱেলি, তেতিয়া গাডীখন মানে থিকে হৈ থাকে, মোৰ মোৰতো হিচাপত কমেই চলি আছে ৰবা।
অ', আমাৰ ইয়াতে এটা মানুহ আছে সেই মানহতোৰ মানে স্কুটিৰ অৱস্থাই বেয়া হৈ গৈছে মানে এতিয়া সেনেকুৱা আৰু চাৰ্ভিচিঙত নিলেও যদি তাক মানে চাৰ্ভিচিং কৰাই নাই হ'ব স্কুটিখন সেই অৱস্থা হৈছে, অফ হৈ হৈ যায় মানে বন্ধ হৈ হৈ যায় হলেও চলাই আছে মানুহটোৱে।
আচ্ছা, আচ্ছা, পুৰণা হৈছে গাড়ী খন বহুত।
এ বহুত পুৰণা তোমাৰ কেতিয়াৰ গাড়ী সিখন চাগে দুই হাজাৰ কমেও সি ঊনৈশ বিশ মানৰ পৰা চলাই আছে চাগে বা ওঠৰ মানৰ পৰা।
দুই হেজাৰ ওঠৰ পৰা চলাই আছে?
অ', বহুত পুৰণা।
আৰে আমাৰ দেউতাখন কেতিয়া জানা? দুইেজাৰ তেৰ গাড়ী।
কি কোৱা? চলায়ে আছে নেকি?
অ', ভাবা কিমান, দুহেজাৰ তেৰ নে চৈধ্য আছিল হা, এনে চৈধ্য যদি ধৰো ইপিনি ছয় বছৰ ইপিনি ছয়, বাৰ বছৰ।
সেইটোয়ে, এ যদি তোমাৰ ভালকে তানে টাইমত যদি চাৰ্ভিচ টাৰ্ভিছ দিছিলা ভালকে ৰাখা তেতিয়া চলাব পাৰি।
উম, মোটামুটি তোমাৰ কি জানা? এক লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ হৈছিল হা, তাৰপিছত মিটাৰ বেয়া হৈ গৈছে মি টাৰ বেয়া হৈছে তাৰপিছত আৰু কিমান চলিছে আৰু গেৰেণ্টি নাই ভাবা, মানে মোটামুটি তিন বছৰ মানে নামিজা ঠিক কৰা তিন বছৰ নে চাৰি বছৰ আগতে তোমাৰ মিটাৰে মানে দুই লাখ কিলোমিটাৰ হৈ গৈছিল। এতিয়াৰ পৰা তিনি চাৰি বছৰ আগৰ কথা।
অ'।
এতিয়া ভাবা আৰু কিমান কিমান হৈ গৈছে মোটামটি তিন লাখ কিলোমিটাৰ হোৱা নাই চাগে, আঢ়ৈ লাখ কিলোমিটাৰ মান হৈছে চাগে এতিয়ালৈ।
কি কয়? এতিয়াও ভালকে চলি আছে ন?
চলি আছে এ আজি মই ক'লো কি লগৰ লৰা তাতে যে গ'লো যে, তেতিয়া কি বুলি ক'ম অ' পায়? স্কুটীখনটো মানে এক্সুৱেলি কি যে এ, চেৰি-চিলিণ্ডাৰ এটা মানে আমাক দিব মানে লাগে আৰু।
এ আমাৰ মানে চিলিণ্ডাৰ তাহাঁতৰ শেখ গৈছিল সেই কাৰণে চিলিণ্ডাৰ লাগে দিব যায় গৈছিল মানেযাওঁতে আৰু বাইকখন লৈ যাব দিছে। টা বাইকখনে লৈ গলো। এ চলে অকনমান গাড়ীখন মানে জে জীয়াৰ' হৈছে আৰু। মানে অকমান হিলি থাকে আৰু। চাৰ্ভিচিং মানে চাৰ্ভিচিং ষ্টাৰ্টিং যে ফ্ৰি চাৰ্ভিচিং যে আছিল যে। এ মোটামুটি
এ কি কয়? চাৰ্ভিচিং তিনটা নে পাঁচটাহে ফ্ৰী থাকে।
সেই ফ্ৰী কেইটা দিছিল। তাৰ পিছৰ পৰা চাৰ্ভিচিংও দিয়া নাই। মোবিলটো চেন্স কৰিব লাগিব ন?
অ মবিল চেণ্ নকলে তোমাৰ সেই আৰু বন্ধ হৈ হৈ যায়।
মবিলটো সেন্স কৰিব লাগিব। গাড়ী চলি যাব নহলে। মবিলটো তোমাৰ টাইম টো টাইম ছেন্স কৰিবই লাগিব। তুমি যিয়ে নকৰা। বা তোমাৰ আ এইটো কি বুলি কয়? এয়াৰ ফিল্টাৰ হওঁক মুবিল হওঁক। এইবিলাকতো লাগিবই বাৰু বা বস্তু বহুত বস্তু চেজ কৰি ধৰি লোৱা ব্ৰেক চুচ হওক, টায়াৰ মুঠে বিশ্বাস কৰা এটা চেঞ্জ কৰিছে। এটা নে কি চেঞ্জ কৰিছে। অ এটা নহয়, দুটা দুটা টায়াৰ গৈছে।
মই নিজৰ মূ্বিলটো বহুত দিন চেঞ্জে কৰা নাই। লাষ্ট বছৰে চাৰ্ভিচিং চেঞজ কৰা।
কিমান চলালা তুমি? এনে তোমাৰ দুই দুই হাজাৰ দুই হাজাৰ মূৰে মূৰে চেঞ্জ কৰিব লাগে আৰু। মুবিলৰ প্ৰাইচ মেটাৰ কৰে। তোমাৰ কিমান প্ৰাইচ এনে?
মোৰতো মই প্ৰাইজ নাজানো দে। মই আগৰ পৰা একবাৰ ভালকে মোৰ তোমাৰ গোটেই ব্ৰেক ছোঁ হক তাৰপিছত তোমাৰ ফিল্টাৰটো হওক আৰু মূ্বিল চব মানে চেঞ্জ কৰি দিছে। অ দুই হেজাৰৰ আপ আহিছিল বিলটো।
চা ব্ৰেক চুসু চেঞ্চ কৰছে।
অ ব্ৰেক চো মানে শব্দ ওলাই ব্রেক মাৰিলে।
অ, আচ্চ্ছা আচ্ছা। অ। এ মোৰ মুবিলটো মানে অ মোৰ মুবিলটো থ্ৰি ফিফটি মান লয়।
অ।
টা নাম হয়। অ এইটো দুই হেজাৰ মূৰে মূৰে চেঞ্জ কৰিব লাগে। দুইহেজাৰ
অ, অ, অ। চবৰে বেলেগ বেলেগ থাকে। এতিয়া মই
মুবিলৰ দাম হৈছে বৰ্তমান যদি টা মোৰ এটা লগৰ এটা আছে। আ তাৰ বাইকৰে এক্স পাল আছে এক্স পালছ।
অ, অ।
কি বুলি কয়? সিয়াৰ তোমাৰ কি বুলি কয় বাৰশ না তেৰশ টকাৰ মূ্বিল আৰু। অ তাৰ ছয় ছয় ছয় হাজাৰ কিলোমিটাৰ চলে।
আশ্চা। এ মোৰো ইমানেই হ'ব আৰু হিৰৰে ন।
দাম হিচাপত আৰু সেই একে ধৰি লোৱা হিয়াৰ ধৰি লোৱা দামটো দামটো বেছি। বাৰশ টকা। সিটি পিছত সিতি মানে কি বুলি কয়? আ ছয় হাজাৰ কিলোমিটাৰ চলাই। মোৰতো চাৰে তিনিশ টকা। মোৰতো দুই হাজাৰ কিলোমিটাৰ চলে। মানে তাতো হয়টো মোৰ লাভতে আছে
অ। তোমাৰ লাভতে স্কুটিৰ মবিলবো বে চি নলয় চাগে। চাৰিশ, পাঁচশ ভিত
উম। মোৰ চাৰিশ, পাঁচশ মানে মই চাৰি ঘৰে মই